অ'।
কিয় নাখাওঁ একো, উম' খামকৈ কিয় একো নাখাও? অ' শুনিছো।
এ মানে ভাত আছে, খাব মন যোৱা অলপ পিছত খাম একেলগে।
অ' ইমান ৰাতি দেৰি হল, এতিয়া আৰু খাব কিয় ৰৈ আছ?
মানে টিউচনত আমাৰ খোৱা যায়ে যে।
উম, গেছ নহয় নে টিউচনত জিতি খাই?
আম দিছিলে। নাই নাই জিতি নিদিয়ে ন' টিউচন
অলপ ভালে, চৰবত দিছে, এটা কাপত গ্লুকনদি দিছে। তাৰছত আৰু এইটো কি তৰমুজ দিছে, বাকি ভালে, এটাত আৰু ঘৰৰ কল দিছে। তাৰ পিছত এটাত পাঁচটা দিছিলে।
অ' পেট ভৰি আহিছে তেন্ত তোৰ আধা আধি।
অ' সেইকাৰণে মানে খাব মন নাযায়। অ' কেতিয়াবা আকৌ নাপা নাপাওঁ কৰোঁ, ঘৰতো খাই নাযাওঁ টিউচনতো একোৱে খব নাপাওঁ।
অ'।
আৰু কেতিয়াবা ঘৰতো খাই যাওঁ। আজি মানে ৰাতিপুৱা ভাত খাই গৈছোঁ, সেইকাৰণে টিউশ্যনত এই সোপা পাইছোঁ ভাবচোন।
অ', যিদিনা লাক বেয়া থাকে, চবতে বেয়া মানে।
অ' সেইটোৱে।
মোৰ যে মানে ৰ'দটো এইকেইদিন দেখি, গৰমতে মূৰ চোৰ অকল দিনটো ঘূৰা
অ' অ' ইমান বেয়া লাগি থাকে।
মই আজি ভাবিছোঁ তই কেনেকে টিউশন কৰিব গৈছ এই ৰ'দত, মই সাহস নকৰো দেই।
উম। কিয়া হে বাতাও, মেৰি যান।
ছাতি তাতি লৈ যাওঁ নে?
নাযাওয়ে, আজি আৰু এটা বেগ কিনিছোঁ, ছাতিটো নিবৰ কাৰণে।
অ', লৈ যাবি পাই, যি মানুহৰ বেমাৰ হৈছে নহয়। মই যে সদায় নেমু পানী খোৱা কৰিছোঁ।
অ', নেমু পানী সদায় খোৱাতো ভালোঁ বাৰু। হাইড্ৰেছন হয় না', মইতো কালিৰ পৰা চাগে নেমু পানি হেৰি কৰি লৈ যাম ৰ'।
অ', ভৰাই লৈ যাবি, এনেকে ফ্লাস্কসত, ঠাণ্ডা পানী এদি।
উম। নহ'লে যে মৰিম মই কোনোবা দিনা।
অ', কালি বেলেগৰ পৰা ঠান্দা পানী খুজি আনিছোঁ, মানে উপায় নোহোৱাত।
উম। এদিন যাম ৰ', তোৰ ততেও যাম-যামকে যোৱাই হোৱা নাই মই।
ৰ'দ যি, আহাও নাই ন', তই এইটো চাইডে চাগে কেইদিনম।
নাই-নাই যোৱা নাই, কম্পিউটাৰ ক্লাছতে যোৱা হোৱা নাই।
উম।
মানে শেষ হ'ল মোৰ। এতিয়া এক্জামটো দিবৰ কাৰণে প্ৰেক্টিচ কৰিব যাব আছে। কিনি দিও নেকি, বল
দিব লাগে, তাকে মোৰ অকলে এতিয়া প্ৰেক্টিছ কৰিবলৈ দিগদাৰ হৈছে যাবলে।
মই প্ৰেক্টিচ কৰিবলৈ যাম।
তাকে, আকৌ সুধিব লাগিব নহয়, মোক বা দিয়ে নিদিয়ে, ইমান দিন হ'ল তুমি আহা নাই বুলি কৈ দিলে, মই কি ক'ম।
এতিয়া নোৱাৰিবা।
তই কবি, চাৰ মই পাৰি, একযাম দিবতো পাৰি, অ', সেইটোয়ে ক'ব লাগিব।
পেমেট কৰি থৈছোঁ সিহঁতক। দিম ধৰি লৈ নাথাকিলে।
উম, দিব, তই অনুপম ছাৰকে কবি বুজিছ।
মই লাষ্ট বিকাশ চাৰৰ ওচৰত কেইটামান কৰিব থাকিলেই কিবা-কিবি শিকিব, লাষ্টৰ কেইটা নিশিকিলেও হ'ব আৰু।
আমাক জাননে, অকল বিকাশ ছাৰ আৰু অনুপম ছাৰে শিকালে।
অ', সিহঁতে শিকায়, আৰু অ', আৰু শিকায় মাজতে এজনে। কি নাম আছিলে পাহৰি গলোঁ, মানে সেইখিনি নহলেও হয়, বাই। নহলেও হয় মানে, আমাৰ এনেই শিকালে দুদিন ক্লাছ কৰিছে। কোনে শিকাইছে, বিকাশ ছাৰে? ভালেই শিকাইছে তেন্তে, আমাক যিজনে শিকাইছে, ইমান বেয়া শিকাইছে, দুদিন অকল ক্লাছ কৰিছে পাইথনৰ।
আমাক চাৰে ধুনীয়া পাইথান শিকাইছে। আমি পাইথানৰ ক্লাছ কেইটা, পাঁচটা মান অ', পাঁচটামান কৰিলোঁ পাইথানৰ ক্লাছ।
বিকাশ চাৰে মোক দেখি ভয়ে খাব চাগে।
পাঁচ ছয়টা মান কৰাইছে, বিকাশ চাৰে কি ধুনীয়াকে কৰাইছে। এতিয়াও মানে বিকাচাৰ, আৰু তেওঁ মানে হাঁহি থাকে চাবিচোন। আৰু মোৰ যদি ধৰ মানে মোৰ মানে এবাৰ যদি বুজাই দিয়ে তাৰপিছত মানে মই পাৰি থাকো মই তাৰপিছত কৰো সোনকালে তাৰত ছাৰে মোৰ ফালে চাই হাঁহি থাকিব। কৰিলায় নেকি তুমি? হলেই নেকি ৰবা উম, ঠিকে আছে দিয়া, দিয়া। আজি কাৰণে হ'ব দিয়া চচ চচা আছিলে। ত চচমান ল অ' চমা ললিত।
দিব লাগিব ন মই বোলো অ' হ হ হ সেই বুলি কও। অনুপম ছাৰো ভালেই বাৰু।
অ' অনুপম চাৰে মানে এবাৰ যদি শিকাই দিছে চছেকেণ্ড বাৰ তেওঁ শিকাব নোখোজে। বহুত এলেহুৱা মানুহজন। বুজাই ভালকে মানে যিখিনি বুজাই তেওঁ ধুনীয়া বুজাই। একদম দাউট নাথাকে কিন্তু তেওঁক ছেকেণ্ড টাইম বুজাব লগা হলে
আৰু তজি বুজি নাই পোৱা এই ইয়াক সুধি লোৱাচোন তুমি শিকাই দিয়াচোন সে বুলি ক'ব। অ' ইয়াৰ পৰা শিকি ল'বা তুমি মই আকৌ এতিয়া একেইখিনি ৰিপিট কৰিম আকৌ ক্লাছটো বাঢ়ি যাব।
উম, তাৰছত আকৌ কি কব চাগে হেৰে তাত উম, আগে এবাৰ তুমি শিকাই দিয়া তাৰ পাছত যদি তুমি নোপোৱা মই এবাৰ তোমাক ৰিভাইজ দি দিম। মই মোক কৈ দিবা সেইতটো আৰু কেতিয়াও নাহে।
উম, মোৰ ছাৰক দেখিলে হাঁহি উঠে ছাৰে মানুহটো মাজে, মাজে আকৌ উঠি, উঠি যায় যে আকৌ সদায় চাহ খাই আমি থাকা টাইমটোতে চাহ খা চাই সদায় বাই ছাৰ, ছাৰ অ'অ' বাইদেউ ছাহ আনিছে অ' লৈ ল। অ'অ' সেই বাইদেউ জনীয়ে ক'ত কাম কৰে জানা নাই। মই য'ত থাকো মোৰ ছাইদৰ ঘৰতোত কাম কৰিব আহে ৰাতিপুৱা সদাই মই সদায় লগ পাওঁ। প্ৰায় লগ পাও মানে পাচবেলাও অ' পাচবেলা উভতি যায়।
অ' এতিয়া নকৰে চাগে তাতে?
অ' কম্পউটাৰ ক্লাছত নকৰে ছাগে ইয়াতে আহে সদায় এতিয়াও দেখি আছো মই কালিও দেখিছো।
অ' কাৰণ তাতে সে ওলাইছিল ন ৰিক্ৰুইটমেন্ট যে অফিচ বয় এটা লাগে।
সেই বুলি উম তেওঁ চাগে এৰি দলে তাত পইচা চাগে কম হ'ল দিগদাৰ হ'ল।
সিহঁতে কৰিব আহে দেখিছো। অ' মই মানে এ যেতিয়াৰ পৰা ক্লাছ যোৱা নাই তেতিয়াৰ পৰা ইয়াত অহা দেখিছো তেওঁ তাৰ আগত আহা দেখা নাছিলো।
উ, এ সেয়াই ছাত্ৰ-ছাত্ৰী ভাল পামেন্ট পায় আৰু। হয় দেচোন তিৰোতা মানুহ যত ভাল পাব তাতেহে যাব ন। অ' হেৰিত যে এইটো উম,
ক কি কৈছিলি?
কি নাম আছে এইখন যে আজ্ৰাত যিখন স্কুল? সেই এবাৰ তোক দিছিলো যে তাতে ইণ্টাৰভিউ আছে শনিবাৰে যাবি নেকি?
অ'অ' কিবা শুনিছো সেই নাযাও আজাৰালে। অ' মায়েশ ব্ৰচন আছিল ডাঙৰ
কিন্তু বিয়েড লাগে। বিয়েড উইথ ৰিলিভেণ্ট এক্সপে। ন ন বাছ পায় ন'
অ' সেইটো হয় বাৰু কিন্তু বি এডটো প্ৰিফাৰ কৰে যে। আহিয়ে যায় আজিকালি চবেই বি এড কৰি থয় গম পাৱ চাকৰি নাপায় ন আহেই।
তাকে কিন্তু এক্সপেৰিয়েঞ্চও খুজিছে ভালে পাইছোঁ। লিছাহঁতে নাপায়।
অ' নাপায় এক্সপিৰিয়েঞ্চ থকা কিছুমান গুচিও আহিব ন বেলেগ স্কুলৰ পৰা। অকমান সৰু স্কুলৰ পৰা বেছিকে দৰমহা পালে উম - উম। আৰু অলপ বেছি দৰমহা পাব।
অ'
এ মন্তেশ্বৰী যে ট্ৰেনিইং এপ্ৰিফাৰড বুলি আহে এইটো। কি ট্ৰেইনিং ল' একট্ৰা চাৰ্টিফিকেট থাকে নেকি ইহঁতৰ।
অ' অ' সেইটো ছমাহৰ মন্তচৰ ফ্ৰী নকৰিলে।
মই ভাবিলোঁ। বা সি পইচা বহুত দিব লাগে তেতিয়া সাত হাজাৰ দিব লাগে মোৰ পইচা নাছিল।
এ তই সাত হাজাৰত পাইছ কিয় নক। কৰি মন্তেশ্বৰী ট্ৰেইনিংত ছয় মাহৰতো ত্ৰিশ এতিয়া চল্লিশ হাজাৰ হ'ল চাগে।
সেয়ে মই গম নাপাওঁ নহয় সাত হেজাৰত দি আছিলে।
উম সেইবোৰ কৰা হতে আকৌ ওলালে কবিচোন।
অ' আকৌ ওলালে কম দে ঠাণ্ডা দিন গীতাতে দিছিল।
অ' এতিয়া তহঁতৰ তাতে লিংক আছে ন'
অ', আমাৰ গ্ৰুপত আহিছিলে মানে ত কৰিবা নেকি বুলি সুধিছিলে বহুতে মই নকৰিলো আৰু
তই সুধিবিচোন যোনে মেছেজটো আকৌ হ'ব নেকি কেতিয়াবা
অ', সুধিম দে সুধিম মানে সেই কোনেবা দিছিলে কোনোবা টিচাৰেহে দিছিলে।
ছাৰকে সুধিবি
চাব লাগিব কোনজনে দিছে তাৰ পিছতহে সি দিছে সি সিদ্ধান্ত লব পাৰিম মই
উম',
ইমান পলাই পেলাই গৈছো। সেইদিনা মাৰ্কশ্বিট আনিবলৈ
মানে লগ পালে কি কৰিছা বুলি সোধা নহয় একো কৰিব পৰাই নাই। পৰীক্ষা পাছ কৰিব পৰাই নাই বুলি কৈ দিয়ে নহয় কি বুলি কম তেতিয়া
সেয়াইতটো বেয়া মানে, ইমানে আনএমপ্লয়মেন্ট বাঢ়ি গৈছে। যে মানুহে সেইটোওতো বুজি পাব লাগে ন
উম', নাপায় কোনো বুজি নাপায়। মই এতিয়া ঘৰলৈ যাবলৈ মন নাযায় ঘৰলে গলে মানুহৰ এটাই কথা কি কৰি আছে। আমাৰ ছোৱালী আমুক কৰিছে তাইক কি কৰি আছে। এনে -এনে সেনেকুৱা মানে কথাবোৰ উম', মাহেতে একো বাৰু মায়ে বুজি পায়। বাকী মানুহবোৰো সি কৰি আছে। এনে- এনে মই ঘৰত গৈনো এনেই এনে কি কৰিম? সে একে কথা ঘৰত গ'লে অ' আমাৰ ঐ মাজতে যে এছ বি আই যে কিবা প্ৰাইভেট কে কিবা জইনিং লৈছিলে পাছবুক চফা কৰা নে কিবা এই মানে পাছতহে মই গম পাইছোঁ। কথাটো তাৰপিছত হেৰি সেইটো মানে মনে মনে হৈ গল মই পাছত গম পাইছো এই এতিয়া বিহুত গম পাইছো হৈ গ'ল সেইটো জানুৱাৰীতে বোলে।
উম',
তাৰপছত কি হল, আমাৰ ঘৰৰ ওচৰ ছোৱালীজনী এজনীয়ে পাইছে। তাই মানে সি আমাৰ ওচৰতে তাতে ক'ৰবাত পালে আৰু, গুৱাহাটীত মানে ইণ্টাৰভিউ দিবলৈ আহিছিলে। তাৰপিছত মা কে গোটেই গাঁৱত জনাই ফুৰিছে তাই হেনো এ বি আই এক্সাম দি হেনো এছ বি আই পাছ কৰিলে হেনো। গেধা ম এক নম্বৰ, হেৰি একো পাছে কৰিব পৰা নাই আজিলৈকে, তাই হেনো বোলে এছ বি আই মই পাছতে হে মই সুধিলোঁ মানে মই বোলো হেৰি দৰমহা কিমান, কৈছে ওঠৰ হাজাৰ মই বোলো ওঠৰ হাজাৰ দৰমহা দিব এছ আহি মই বোলো কি কৰিব লাগে, কৈছে পাছবুক চপা কৰিব লাগে। তাৰপিছত কৈছে, অঁ মই তেতিয়া গম পালো আৰু প্ৰাইভেটকে সোমাইছে কাৰণ তাই যোনদিনাখনি মানে কৈছে, এনেকে ইণ্টাৰভিউ কাৰণে মাতিছে তেতিয়া মানে সেইকেই টা মাহত একো এছ বি আই এক্সামৰ নাই, ৰিজাল্ট দিছে না ইণ্টাৰভিউ হৈছে। সেইটো প্ৰাইভেটকে হৈছিলে পাছত উম, নহয় পাছত মই জিমৰ ল'ৰা এটাই গম পালে সি কইছে এ বাইদেউ আপুনি কৰিলেহেতেন যদি নকলে কিয় মই এপ্লাই কৰিছিলো নহয়, মই নকৰিলো আৰু দূৰত দিছিলে এনেকে কলে। বোলো মই গমেই নাপাওঁ, গম পালেহে।
কব নোৱাৰে নেকি মানুহ বোৰে, এতিয়া আকৌ কিবা এটা অফিচাৰ ওলাইছে নেকি।
এতিয়াতো বাৰু এক্সাম দিব লাগিব, আঠশ পঞ্চাছ টকা অ বি চি মই নিদিওঁ। বহুত টান এছ বি আই, আই বি পি এচ ওলাইছে। নাই আই বি পি এছ ডাইৰেক্ট এক্সাম, বেংকত এঘাৰটা বেংকৰ প্ৰভিচনোৰী অফিচাৰ।
অঁ, এইটোত পাঁচ বছৰ ফাইনেন্সত এক্সপিৰিয়েঞ্চ লাগে নেকি।
হ'ব পাৰে নাজানো সেইটো চোৱা নাই, কিন্তু আই বি পি এছ ওলাইছে যে।